ন ন হেল্ল' হেল্ল' অ, শুনিছ নাই মই ভালকে শুনা নাই অ', কি কৈছ
মই আছো এনেই।
অ ভাকলোই
ভাত ভাত খাম আৰু বনাই হৈছে
অ তহত সেইফালে কি বানপানী হৈছে নেকি
বানপানী মানে এইবিলাক পুখুৰী চুখুৰী বিলাকৰ পানী বিলাক হৈছে আৰু পুৰা
আহ কোনোবা হাললে ভালকে হৈছে বোলে পানী হাললে
গম পোৱা নাই তেনেকে
অ ততই ইফালে এনে বানপানী হয় ন
আমাৰ আগতে হৈ নহয়,
উম বোলে ডুবি যায় নে
এইটোোৰ পিছফালে ডহেৰিখনন যে আছে যে তহত যে দাৰা ৰাজা আছিলে কৈছিলি যে এই ডিহিৰি পানীতটো আহি যায় তাৰপিছত আকৌ ইফালে পিছফালে আৰু এখন নদী আছে ন সেইখন নদী পানীতো আহি যায়
আহ
সেইকাৰণে আ মাল
উম তাকে দুপাঙৰ এনে পানী কিমানলৈকে উঠেগে।
হা
দুবাঙৰ পানী কিমান লকে উঠেগে।
হাইছ মই এবুকুলৈকে পাইছো এইবা।
এবুকু।
উহ
মানে গোটেই বগা হৈ যায় নে গোটেইখন
গোটেই ইটো মেঠাই বা ইটো মেঠাই চুই যায়।
অ, দেখিবলে ভয় ভয়ানক লাগে চাগে।
ভয়ানকতটো লাগে, তা, ৰটো মানে ধৰি লও মই এ, এশ মিটাৰ মান গৈছো নেকি?
উম,
তাৰপিছত এশ মিটাৰ মান গৈছো আকৌ তোৰ হেৰি ইমানেই কাৰেণ মানে তোৰ তোক ভাগ কিব তেনেকুৱা মানে।
উম, দম লাগিব দেই মই সৰকে যাব নোৱাৰ ভাল।
এই এতিয়াাই তই নৰ্মেল তই বাইক পাৰ ক' নোৱাৰ বুলি ক'লো কালি মই মানে সুতটোৰ
কমকে থাকিলে অকমান মানে সাহস আহে কিন্তু যদি ইটো মাথ বা সিটো মাথ লাগি থাকে দেখিলে কিবা লাগে ন।
উম, সেইটোয়ে এ আমাৰ কিয় মানে নগলেও নহয় যে তেনেকুৱা এটা পৰিস্থিতি হৈ যায়।
অ, উম দংল এখন লাগে ন তাত
লাগে - লাগে কিন্তু এটা কথা দলং হলে আকৌ এই নদী ফিল্ড পাম নহয় আকৌ।
সেইটো তল'দি পাবি ন' কিয় নোপাবি ন?
এ তলতে এইটো ইউজ নহয়-নহয় এইটো।
কিন্তু মানে এইটো ভাল - ভাল পিকনিক স্পটটা বন যাব।
সেইটোৱে অ, সেইকণত।
দলমখান হৈ গলে।
অহ, তাকে।
ত মানে অকমান কিবা এটা ডিজাইন দি ভালকে বনাই দিব লাগে।
তাকে পুৰা ধুনীয়া লাগিব আকৌ ষ্ট্ৰিট লাইট দি দিলেও ভাল লাগিব, ষ্ট্ৰীট লাইটবাক।
অ, নহয় মুঠতে দলংখননৰ দি টো দিলে মানে মানুহে যাতে ইউনিট পায় তেতিয়া আহিব নহয় পিকনিক স্পত।
অ, সেইটোৱে।
উম,
উম, এঠও প বল ক এ সফালে যেিছিলি যে আমাক ঘলে আহোতে সেই সেইটো - সেইটো হাততে বনাব নেকি।
অ', এইটো অকমান কন্ট্ৰভাৰ্চি হৈ আছে নেকি?
অকমানে ভালকে
তহঁতৰ ফাডাৰ হতে কোনফালে বনাব লাগে?
আমাৰ পাপাহতৰ একো নাই, পাপাই পাপাহতৰ মানে স্কুলখন আছে ন স্কুলৰ ফালে হলে ভাল আৰু।
বোৱা বুই স্কুলৰ ফালে অ সেইফালেও লাগে সেইফালে লৰা ছোৱালী বাঢ়িব তেতিয়া।
উম অ', সেইটোকেই আমাৰ দেউতাই মানে সেইটোয়ে কৈছে স্কুলখনৰ মুখৰ আগেদি হ'লে বেছি ভাল।
উম আৰু এইটোৰ ৰঙতিখনো কানেক্ত হব ন সেইফালে।
তাৰপিছত অহ সেইফালে চিধা চিধা ৰাস্তা ৰঙ দি-
উম, সেইকাৰণে
উম, ৰাস্তাটো ভাল হ'ব অ কিছুমান মানে ইহতে কোনোবা
পাৰ হ'বলে ভাল
অ' পাবলে ভাল তেতিয়া টেনচন নাই মাথাাই কেইটা পকা কৰি দিব লাগে যেন তেনে হৈ গ'ল
একদম দলং হোৱা মানে মাথা এইকেইটা পকা হ'বই
হবই আহো
উম।
কিন্তু মানে সেই তই কোৱা নিচিনাকে মই কথাটো এতিয়া ভাবিছো যদি মানে বুঢ়া বুহী ম খাকদি হয় তেতিয়া কিন্তু চিধা ৰাস্তা এটা ধুনীয়াকে ওলাই যাব কিন্তু
অ' চিধা ৰাস্তা একদম ৰঙতি ফালে
উম সেইটো ৰাস্তাটো ভাল কানেক্ট হব কিন্তু এইফালে দি হলে আকৌ মাথাই এমেকে বেকাকে যাবগৈ লাগিব।
নহলে আমাৰ সেই গাওখনৰ মাজতে যাবগে লাগিব
অ' তাৰ গাঁৱৰ মাজেদি তাকেতো উম। সেই আৰু, বনালেই হ'ল আৰু। হা, হা?
ইয়াত আহিছিলিনে?
ক'লৈ?
এই ৰঙতি ফালে।
ৰঙতি, মা ৰঙতিৰ ফালে গৈছ
উম, জেগাতটো বহুত ইউনিক বহুত আগৰ দিনৰ, ৰজাৰ দিনৰ পুখুৰীবিলাক আছেতো।
উম, অ'।
ভালেই। আমাৰ সেদিনাখন কি আছে দেই হেৰি উম হেৰি খোৱা-বোৱা হ'ল নে নাই?
খোৱা-বোৱা হ'ল বাৰু।
উম। সাতোঁৰা-মেলা কৰিছ নে নাই?
হা, হা?
সাঁতোৰা-মেলা কৰিছ নে নাই?
সাতুঁৰা-মেলা নাই এইবাৰ, মানে কি ক'ম এতিয়া যোৱাই নাই ইমান।
উম
এটা ফাৰ্ষ্ট ইেয়েত থাকোতে
উম।
ফাৰ্ষ্ট ইয়েত থাকোতে স্কুলৰ পৰা আহো নহয়, তাৰপিছত এ কিমান আৰু তিনটামান বজাত খেলিবলৈ যাওঁ মানে ক্ৰিকেট, এই সাথিহতঁৰ ঘৰৰ ওচৰতে।
অ', অ'।
তাৰপাছত মানে এ গগৈ দা মানে, বাবু দাহতঁ ডাঙৰ ন মোতকে সিহতি খেলেযে সিহতে, কি খেলে তাৰপিছত এনেকে সেই পোৱালি তাৰপিছত খাটি-চাঠি এনেকে চবে খেলো, মানে জেগাতটো বহুতো মানিক বহুত ৰুল থাকে মানে তাত। এনেকে গ'লে আউট, তেনেকে গ'লে আউট, এনেকে ডপ কৰিবলে মানে ওপৰেদি গ'লে আউট। ধেৰ ৰুল মানে, বাৰীত সোমালে আউট। আৰু যিটো মজা লাগে, কৈচো নহয়
তেতিয়া মানে মাৰিবই লাগিব তেনেকুৱা।
অ', তাৰ খেলি, খেলি এনেকুৱা টেষ্ট লাগে তাৰ খেলাৰ পিছত কি হয়? এ, ধৰি লওঁক‌ মানে ঘৰলৈ যাবলৈ আধাঘন্টা মান আছে আৰু খেল সামৰা হয়, নতুনকে পুখুৰী এটা খান্দিছিলে দীঘলকে।
উম।
গোটেই গালে তাত গা ধোৱা হয়, লুকা, ভাকু এটাক ধৰিব তললে ঠেলা মাৰি লৈ যাব, আকৌ টানিব ইটোক সেই এ ডাব্লিউ ডাব্লিউ ই পাৰত পাৰ পাৰৰ পাৰৰ উঠি ল'ব নহয় কা কান্ধত লৈ কিবা আমি চিনিয়ে নাপাওঁ বাবু দাই কয়, ইয়াক মই জনচিনা হেয়ি এটা দিম চাবি দেই এনেকে ক'ব কিবা ভাত খন বেগাকে বেকাা কৰি ল খাটা আংকে পেলাই দিব মাটিত পানীত এইবোৰ ভাল লাগে বহুত মজা লাগে মানে তাৰ পাছত আকৌ কম্পিটিচন কোনে বেছ দোৰ সাঁতুব পাৰে মানে স্পীডত আৰু কোনে তলেদি কিমান দূৰ যাব পাৰে আকৌ লুকা ভাকুতো সদায় আৰু মানে। তই গমেই নাপাবি তই ৰৈ থাকিবি ন এটা পাৰত নাই দেখা তই পানী তলে তলে আহি আহি চুই থৈ গৈছে।
বেলেগ হেভি আছে খেলি মজা লাগে।
উম।
তাৰ পাছত আৰু তেনেকে তিতা গাই ঘৰলৈ আহি গা চা ধুই ধুনীয়াকে ফাৰ্ষ্ট ইয়েৰতহে আৰু তেতিয়া এইবাৰ পঢ়া শুনাও নাই ন। টুং টাং কৰি তেনেকে নটা বাজে আৰু ভাত খাবলৈ হয় সেয়ে। দুমাহ তিনিমাহ মান তেনেকেই গ'ল। এইটো ছিজনতে এ এইটো ছিজনতে গম প নাই এই যটো মাটি চিজনৰ পৰাই খেলিছো মানে হেৰিয়ৰ পৰা কি কয় মাটি নৰুাৰ পৰা মাটি ৰৱালৈকে খেলিছো মানে
এই তোৰ এইকনতে মেইন টাইম না গা ধোৱা আৰু।
উম, উম। বাকী ফাদাৰ স্কুল গ'ল নাই।
আৰু স্কুল গ'ল স্কুল মানে কলেজলে গ'ল ন।
অ'। মা সেই মামাৰ ঘৰত আছে নেকি।
অ', মামা ঘৰ মানে আমাৰ ইয়াত।
অ' সেই বনানি ফালে অ'।
অ, বনাহনি ফালে।
উম।
কি প পনা গৰ তেনে তহতৰ মামাৰ ঘৰ এইটো নহয় জানো। অ ', তৰ ভিন্দ ঘৰহে এইটো।
অ ই পেল ভিণ্ডো
আমাৰ ইফালোতো। আমাৰ যে এইকনত যে বাহনিজোপাৰ ওচৰত।
অ'
হা তেৰু কিি
সেইটো বোলো বিয়া হোৱাই নাই।
অ, আকৌ ভিন্দ ভিন্দ কেলে কৈ থাক।
এইতো ফিক্স ন আঙঠি চাঙঠি পিন্ধি এহতৰ
অ, সেইটো কথা উম। ট্ৰেকটট্ৰেট ট্ৰেক্টপ কোনধ আছে
এই যজন বিয়া হ'ল সৰু সৰুজন ছোৱালী তিনিজনী না
অ,
কৌ যদি মাকৌ হ'ল তাৰপিছত উ মাজুজনী আছে ডাঙৰজনী এতিয়া পঠালি পৰা হলে ৰিচাইন হৈছিলে এই বিয়া খাবলৈ যে কৈছিলি যে
অ'
হদিনি
ঠিকে আছে।
উম।
আমাৰ আহিছিলে বোলে, মাতিছিলে তেতিয়া।
অ', চিনি পাই অ', আমাৰ বৰ্তাক চিনি পায়।
উম নহ তোক সেইটোৱেটো ব কাত চিনি পাই বাদ দে, তহতৰ ঘৰৰ পৰা মই গৈ পেলাই কি বুলি কয় কুঢ়িয়াৰহে অনিছোগে, তহতৰ ঘৰ বুলি গমেই নাপাওঁ হেতু। এশ টকা দি থৈ আহিছোগে, তিন দেখিছো মানে, তিনিঘৰ একেলগতে আছে, তিনিঘৰ নে কেইঘৰ।
উম।
ভাল লাগে আমাৰ ভাল। ৰাণিং আজি বৰষুণ দিলে যে।
অ'।
হেৰিয় পৰা, যাব লাগিব আজি হয়তো আবেলি লৈ দিম ৰাতিপুৱা নহলে যে।
অ', আবেলি পাৰ্টনাৰ নাই বে, আবেলি পাৰ্টনাৰ এটা লাগে।
উম। কেলে পাৰ্টনাৰ নাই?
কোনো নাই, দৌৰা মানুহ?
আপুনি ঘৰতে নে?
অ',
সি আহিব বাৰু জুলাইত, মানে জুলাইৰ মাজলে আহিব নেকি? তেতিয়াহ'লে মই নাথাকোঁ হ'ল আৰ এদিন আছে আৰু কাইলে ঘৰত কাইলৈৰ পৰা ওলাম। আকৌ, কি কয়, অ, তাৰপিছত আকৌ, আগষ্ট, অ,
তে আগষ্টৰ পৰা কাইলৈ কেলে?
এনে, প্লাছ
অ', এঞ্চিচি
নগ'লে মানে তোৰ নিজৰ লোকচান হ'ব গম পালি নে?
উম উম।
তাত মানে এতিয়া চাব মানে কোন কোন আহে কোন কোন নাই আহা অবিৱেছলি যাৰ যাৰ বেছি ৰাপ আছে যাৰ যাৰ বেছি মন আছে সিহঁতেও যাব হয় নে?
উম।
ন সেই সেইকেইটাকে তেনেকেই মানে চিলেক্ট কৰেগে চব ফাৰ্ষ্টৰ পৰা চাই লাষ্টলৈকে মানে।
অ',
দিম না চিলেক্ট হৈ যাম।
তাকে ভালকে কৰিবি, তই এনে তই হাইচ বেচ কিমান মাহ স্পীড ধ নে মানে শ্লকে' কিমান পাৰিবি দৌৰিলে।
দৌৰিলেতো লাহে লাহে গ'লে কতো যাব পাৰিম। মইতো এনেকুৱা যশ লাগি থাকে মই কেতিয়াবা, ঘৰলে দৌৰি দৌৰি গু চি মজা
খিনাবলে নে?
মোৰ মন যায় মানে মই কৈ দিম মই লাগিলে, মিছা কথা নকওঁ। দুই মিনিটটা ৰুম ক'ৰবাত আহি বহ কথা শুনো কিন্তু হলেও আহিয়ে থাকিম, আহিয়ে থাকিম, আহিয়ে থাকিম। মানে ৰখি নি তো লাগিলে খোজকাাঢ়ি গলে
ভাগৰ নালাগে নে?
ভাগৰ মানে কি আৰু তই, ৰখি দিলেহে ভাগৰ লাগিব গৈ থাকিলেতো গমেই নাপায়, এনেকুৱা। তই এবাৰ ৰখাৰ পিছত যাব নোৱাৰ, মই সেইটো কলোঁৱে, তই যদি গৈ থাক লাগিলে খোজ কাহি গৈ থাক, খোজ কাহি গৈ থাকি গৈ থাকিবি না, অভিয়াচলি ডিষ্টেঞ্চটো কমি কমি গৈ থাকিব খোজ কাহি গৈ থাকিলে।
উম,
তই সদায় সদায় সুধিবিচোন এতিয়া পগলা হৈ যায় মানে আগৰে, মই কি কওঁ